হেল্ল'
হেল্ল! ' হেল্ল'! চাউণ্ড আহি আছে অ, অ। আপোনাৰ জীৱনত সুষম খাদ্যৰ গুৰুত্ব কি?
আহ! অসমৰ প্ৰিয় খাদ্যৰ কথা কওঁ
অ, অ।
আমাৰ ওম প্ৰিয় খাদ্য হ'ল অ মাছৰ টেঙা আৰু ভাত। এই খাদ্য অসমৰ এটা জন জনপ্ৰিয় আৰু স্বাদিষ্ট খাদ্য।
অ, অ, অ।
মাছৰ টেঙা সিহঁতৰ বাবে ভাল আৰু খুব পুষ্টিক। মই খাদ্য খাবলৈ ভাল পাওঁ কাৰণ এইটো স্বাদিষ্ট আৰু পাচানত চাহাজ আ আমাৰ পৰিয়ালত প্ৰায়ে খাদ্য ৰান্ধা কৰা হয়। অসমীয়া সংস্কৃতিত মাছৰ টেঙা আৰু ভাতৰ গুৰুত্বপূৰ্ণ স্থান আছে।
আৰু জলপান অসমৰ এটা, পাৰম্পৰিক খাদ্য। এই খাদ্য চিৰা, মুৰি, দৈ আৰু গুৰ থাকে, বিহু আৰু আনি উৎসৱটো জলপান
পেটু খোৱা হয়। হয়, হয়।
এই, খোৱা দে এই, এই, খাদ্য স্বাদিষ্ট আৰু পুষ্টিক হয়।
হয়।
আপুনি পিঠা কথা ক'বা? জানা নেকি?
মোৰ, মোৰ সুষম খাদ্য হৈছে উম, কি কয়? তেনে এক আহাৰ, য'ত শৰীৰৰ প্ৰয়োজনীয় সকলো পুষ্টিকৰ উপাদান যেনে, কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন আৰু কি কি আছে জানা। ই আমাৰ শৰীৰৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, আৰু দৈনন্দিন কামৰ বাবে প্ৰয়োজনীয়তা শক্তি যোগায়, আৰু দীৰ্ঘম্যাদী ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে। এই সুৰক্ষা, মোৰ শৰীৰৰ কাৰণে খুব ভাল হয়। আৰু কোৱা। বাহিৰৰ ফাষ্ট-ফুড খোৱাৰ ফলত, কি কি আপোনাৰ পছন্দ?
আজিকালি ফাষ্টফুড, যুৱ চামৰ মাজত খুব জনপ্ৰিয়। পিজ্জা, বাৰ্গাৰ, ম'ম' আৰু চাওমিন প্ৰায় সকলোৰে। ভাল লাগে, কিন্তু, বেছি ফাষ্ট-ফুড খোৱা স্বাস্থ্যৰে বাবে ভাল নহয়।
হয়, হয়।
সুচ সুস্থ থাকিবলৈ, পুষ্টিক আৰু সন্তুলিত খাদ্য খোৱা দৰকাৰ। শাক-পাচলি, ফুল-মূল, দুধ আৰু ডাল।
হয়, হয়।
এই খাদ্যবোৰ, শৰীৰৰ উন্নতি আৰু ৰোগ প্ৰতিৰোধৰ সাহায্য কৰে।
আৰু মোৰ ফাষ্ট-ফুডৰ উম, উচ্চ পৰিমণৰ আহ চে নিমখ এ বেহি থাকে। আৰু এই। ফাষ্টফুড ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ দৰে জটিল সমস্যা হৈ জানাই ভৱিষ্যতে। তথাপিও মানুহে এটি খায়, কাৰণ এটি খাদ্যবোৰ আৰু এটি হজম কৰিয়াও অ', বহুত কষ্ট হয়, কাৰণ মোৰ যে ডাই ডাইজেষ্টিভ চিষ্টেম হয়, ক'তো অৰ, ক্ৰিয়াটো বিকল হৈ যায়। আৰু কোৱা, উম। খাদ্যৰ অপচয় কিয়, ৰোধ কৰিব লাগে আপোনাৰ কাৰণে?
এইটো মানুহ, মানুক আৰু সাহায্য নকৰে ন, মানুহ বেমাৰ, বেমাৰ হৈ থাকে।
হয়।
ভাল খোৱা দৰকাৰ, নহ'লে শৰীৰৰ উন্নত তি নহ'ব ন! ভাল খালে শৰীৰৰ উন্নতি হ'ব।
হয়। আৰু মোৰ কাৰণে খাদ্য অপচয় কৰাটো একটা নৈতিক অপৰাধ। কাৰণ বহু ঠাইত মানুহক ভোকত দিন কটাব লগা হয়। তেনে অৱস্থাত খাদ্য পলোৱাতা অনুচিত। খাদ্য উৎপাদনৰ বাবে যথেষ্ট আৰু প্ৰয়োজন অনুসাৰী খাদ্য গ্ৰহণ কৰাটো সকলোৱে দেই, মোৰ, আপোনাৰ আৰু পৰিয়ালৰ সকলোৰে দায়িত্ব হয়। ঠিক আৰু নোকোৱা কি কোৱা?
খাদ্য আমাক শক্তি দিয়ে ন, আৰু সুস্থ থাকিবলৈ সাহায্য কৰে।
পৌষ্টিক খাদ্য
পুৱাৰ জল-পানী, কুৱা-কুঁৱাৰ জলপানী কিয় আটাটোকৈ গুৰুত্বপূৰ্ণ আপোনালোকৰ কাৰণে?
হা! হা!
পুৱাৰ জলপানেই কিয় আটাতোকৈ গুৰুত্বপূৰ্ণ।
এইটো পিয়ৰ
অঁ, অঁ।
পিয়ৰ থাকে, এইটোৰ কাৰণে খালে ভাল স্বাস্থ্যৰ কাৰণে।
অ, গোটেই ৰাতি উপবাসৰ পিছত সক্ৰিয় কৰিবলৈ কুঁৱাৰ জলপানী গুৰুত্বপূৰ্ণ। লাইক ই গোটেই দিনকাৰ কামৰ বাবে শাৰীৰিক শক্তি যোগায়। আৰু মগজুক সক্ৰিয় কৰে ৰাখে, পুৱাৰ জলপান ত্যাগ কৰিলে দিনটোৰ কামত এলেহুৱা ভাৱ আহে, আৰু ইটো অ, পেটৰ কাৰণে গোট ভাল, বহুত ভাল হয়। আৰু ইটোও ফিল্টাৰ নকৰিও খোৱা যায়, ঠিক কি না! অঁ, অঁ, তাকে, আৰু আপোনাৰ কোৱাচোন শাক-পাচলি খোৱাৰ উপকাৰিতা কি? শাক-পাচলি!
পাচলি খালে শৰীৰৰ উন্নতি আৰু ৰোগ প্ৰতিদিনত সাহাৰ্য্য কৰে। সুস্থ থাকিবলৈ পুষ্টিক খাদ্য খুব দৰকাৰ ন!
হয়, হয়। হয়।
খাদ্য খোৱা খুব দৰকাৰ এইটো শৰীৰৰ বৃদ্ধি আৰু স্বাস্থ্যক ভাল ৰাখ
হয়-হয়
জাংক ফুড বেছি খোৱা স্বাস্থ্যৰেভাৱে ভাল নহয়। সেইটোকে আমি সদায় সুস্থ আৰু চান্তুলিত খাদ্য খোৱা উচিত।
অ, আৰু মোৰ কাৰণে আ কি কয় চাক-পাচলি হৈছে একটা ফাইবাৰ ভিটামিন এহ এ' হওক। ই আমাৰ হজম চক্তি বৰাই। কুষ্ঠ কাণিতক দূৰ কৰে আৰু ত্বক উজ্জ্বল কৰে। নিয়মীয়া এটি খাওঁলে চাক-পাচলি শৰীৰৰ বিষাদ্য পদাৰ্থ বাহিৰৰ হয় আৰু দেহো চতেজ থাকে আৰু কিছু কিছু মানুহৰ অ কিছু কিছু অ হবজি খায় আৰু ট্বকেও লাগায় কাৰণ ত্কো উজ্জ্বল কৰে। আৰু এইটো এতিয়া ইটো নেচাৰেল হয় ঠিক কি না নেচাৰেল হয় লাইক আপুনি চচা ঘাইলে চচা লগাই দিলে টমেটো কাহিলে টমেটটো লাগাই ল এইটো আপুনি সুদা
পিঠাৰ কটা কিবা কোৱা অকমান।
অঁ, অসমৰ পিঠাটো এটা গুৰুত্বপূৰ্ণ বিষয়। কাৰণ এইটো ৰঙালী বিহু বহাগ বিহু অকল বিহুৰ কাৰণে এটি এছামিছ জনজাতীয়ৰ কাৰণে অ গুৰুত্বপূৰ্ণ এটি বিচয় আৰু এট এতি আ আনন্দ সময় বোনা বনোৱা হয় ঠিক কি না আপুনি কওক
উম
এইটোৰ কাৰণে নাৰিকেল আৰু আহ মোৰ মা হোবা বানাই মোৰ এ-ত নলেজ নাই কিন্তু মোৰ ভাল লাগে
এই খাদ্য আৰু খুব স্বাদিষ্ট আৰু পুচ
হয় হয় হয় হয় আপনি আৰু ক খোৱাৰ চময়ত কি কি অ অভ্যাস গৰিব লাগে
হা হা
খোৱাৰ চময়ত কি কি অভ্যাস গৰিব লাগে
কৰিব লাগে
হয়
কৰিব লাগে নে নকৰিব লাগে
গৰিব লাগে
আপুনি‍ কোৱা আগত
উম মানে আহ মানে এটি এটি নকৰা আপুনি খোৱাৰ চময়ত মই
আচ্ছা আচ্ছা খোৱাৰ টাইম খোৱাৰ টাইমত বহি খাব লাগে মানে অৰ বেছি জল খাব নালাগে তেতিয়া
হয়।
মানে তেতিয়া জলটো খাব নালাগে বেছি।
হয়, হয়।
বহি ভালকে খাব লাগে।
হয়।
আপুনি ক
অ' মোৰ কাৰণে খোৱাৰ সময়ত মনোযোগ খাদ্যত দিব লাগে। টভি মোবাইল চোৱাটোও ন উচিত মোৰ কাৰনে, কিন্তু এটা আমাৰ মই এটা জেনেৰেশ্যন কাৰণে এতিয়া চোৱা, ভাত উ খাদ্য ভালদৰে চোবাই খোৱাব লাগে। কাৰণ হজম প্ৰক্ৰিয়া মুখৰ য' য' ক্ৰিয়া উছক সঠিক কৰে। অতি উম, কি কয়, অতি আহ খৰ খেদ কৈ খাব নালাগে। অম আৰু খোৱাৰ ঠিক পিছতেই বহু পৰিমাণে পানী খোৱাৰ কৰাটো পানী পান কৰাটো সুবিধাজনক নহয়, কাৰণ মোৰ শৰীৰৰ চেতি বেয়া হয়। ডায়জেষ্টিভৰ কাৰণে হজমৰ কাৰনে চেতি বেয়া হয়।
উম।
অ' ঠিক অ'।
অসমীয়া খাদ্যটো স্বাদদিষ্ট আৰু পৌষ্টিক, হাঁ হাঁ?
ঋতু অনুুযায়ী ফল মূল খোৱাৰ উপকাৰ কি?
ফল মূল খাইে ভাল হয়, আপোনাৰ শৰীৰত এনাৰ্জি আহে, প্ৰোটিন আহে আপুনি ওৱাক কৰিব আপুনি ওৱাক কৰিব পাৰিব হেৰাণ নহ'ব জল্দি, এনাৰ্জি পাব। জল্দি প্ৰ'টিন এইবোৰ পাব, ফ্ৰুটছতটো এনেও প্ৰ'টিন থাকেই।
হয়। আৰু মোৰ কাৰণে প্ৰকৃতি পু ঋতুতে আমাৰ শৰীৰৰ প্ৰয়োজন অনুসৰি ফল মূল শাক পাচলি যোগদান ধৰে, যেনে গ্ৰীষ্মকালত আম লিচু আৰু কি আনাৰস এইটো উপযাগী। এইটো